হেল্লো' অহ মাইনা কি কৰি আছিলা।
এ এনেই আছো দিয়ক আপুনি কি কৰি আছে?
মই মানে ঘৰৰে অলপ কাম কৰি আছিলো মানে আমাৰ আজি মা নাই।
হয়।
মা নহ'লে মানে ঘৰৰে অলপ কাম আছিল বাহিৰা কাম মানে এইবিলাক ঘৰ চাফা ঘৰ চাফা কৰা সেনেকে মানে সেয়া কৰি আছো আৰু দেউতাই মানে সালত বহি আছিল কাৰণে অলপ হুলস্থুল হৈ আছিল
এটা কাম কৰিব আপুনি অলপ বাহিৰৰ ফালে ওলাই আহিব ভিতৰত যদি ইমান হুলুস্থুল
ম মানে ঘম নহয় মানে আমাৰ চাল আছে নহয় সাই মানে শালত কাপোৰ বৈ আছে তেনেকে অলপ শালৰ বৈ আছে মানে বওোৱা নাই
অঁ অঁ মই পাই আছোঁ মাতটো।
অ।
আপোনাৰ কি দেউতাই এনি টাইম শালত বহিয়ে থাকে নেকি।
অ মানে শত ঘমিবে ইমান ভমি যায় মানে অলপ মহিলা চ নহয় মানে অলপান অলপ জিৰনি লয় অলপমান ভাত খাই কিনে দীঘল মলা ভাত খাই কিনে দুঘন্টামান মানে অলপ শুলাক শুই উঠি মানে অলপ চা মানে খানা সেনেকে মানে অলপ তাইম আমাৰ মানে কোৱা মানে আমাৰ ঘৰত মানে কোনোৰ ইমান সোনকালে নুঠে মানে অলপ মোৰো হৈ যায়। পুৱা সোনকালে উঠিলে হয়, মাহতক খুৱা সোনকালে উঠা ন, সোনকালে কামবিলাক কৰি হয়, হয়, বাহিৰ কামবিলাক। তেতিয়া হ'লে সোনকালে পঢ়িব মানে হয়, তেতিয়া মানে এনেও দেৰি হয়, আমাৰ ঘৰৰ মানুহৰ আগৰ পৰাই। দেৰি হ'লে আৰু মানে আমাৰ চাহ পানী খাওতে ভাত পানী খাওঁতেও এঘাৰটা মান বাজে। এই দেৰি হোৱাৰ কাৰণে এনেকেই মানে মা‌ আৰু দেউতাই বহিবও দেৰি হয়। সনেকে মানে সময়বিলাক গুচি যায়।
কি আজি কলেজ, মই এনেই ভাত খাই পেলাই অলপমান হয়।
কলেজ মানে বৰ্তমান খোলা নাই, মানে নে জুলাই, জুলাইত খুলিব মানে কলেজত গৰমৰ বন্ধ নিদিয়ে নহয়। মানে জুলাইৰ ফাস্তত খুলিব বুলি কৈছে।
অ', আপুনি এবাৰ কিমান পঢ়ি আছে পিছে?
এইবাৰ মই বি এছ চি ফাৰ্ষ্ট ছেম।
কি, কি চাবজেক্ট ল'লে পিছে আপুনি?
মই সেই এ, কেমেষ্ট্ৰীত লৈছোঁ আৰু জুলজিত মেজৰ লৈছোঁ।
মানে জোলজিত মেজৰ নল'লো হয়, মানে মই অ', ন মানে সপোন আছে আৰু লাইন সেইকাৰণে মানে জোলজিত মেজৰ ল'লো।
অ', ভালেই কৰিছে। আপোনাৰ আপুনি আৰু অলপ হেৰি কৰিব যদি পাৰে নাৰ্ছিঙৰ, এনে বি এছ চি নাৰ্ছিং, সেইবিলাকৰ কাৰণে আপুনি এপ্লাই কৰি
মানে মই এণ্ট্ৰেন্স এক্সাম পৰীক্ষা দিছিলোঁ বি এছ চি নাৰ্চিঙৰ পৰীক্ষা দিছিলোঁ মানে মই। পৰীক্ষা দিনা খনেই সেইটো মানে ইমান কি হয়, মই সেইটো নাজানো মই কাৰণ ভালকে। মানে মই ইমান সিমান এটা আশা কৰা নাছিলোঁ কাৰণে মই ইমান এই একবছৰ দুবছৰৰ কাৰনে কিমান কষ্ট হ'লে হয়, মই
হয়।
তেনেকে মানে অহা বছৰ মই আকৌ ভালকে পঢ়ি এক্সামটো দিম বুলি ভাবিছোঁ।
নাই একো নাই আপুনি হেৰিয়াত ৰিজালটো আপুনি চাই কি হয়, তাৰ পিছত আপোনাৰ কি যদি আপোনাৰ চিলেক্ট হয়, তেতিয়া ফ্ৰী হ'ব নে, নে প্ৰাইভ কৰি পঢ়িব লাগিব!
কাম লাগনে এতিয়া মইতো এমাহ দুমাহ শুই থাকিলে এনে সিমান খিনি। সিমান খিনিতো মই নাপাওঁ সেইখিনিত সেইটো টো মইয়ও জানো কাৰণ মই কিয় ৰাখিছে কিয় ৰখা নাই, তাৰ কাৰণে মানে মই সিমান এটা আশা কৰা নাই মানে মই ভাবিছো। কি এই যি হ'ল হ'ল আৰু কাৰণ নাম মানে এনেও নোৱাৰে সকলো কৰিব চেষ্টাত মানে কৰে। এই মানে ধৰা হ'ল পঢ়াও যোৱা নাই মই ইমান খিনি নাজানো মানুহখিনি মই ক'লো কাৰণে পৰীক্ষা দিও পোৱা নাই।
হয়।
সেনেকে প্ৰথম অভিজ্ঞতা টোহে হ'ল আৰু অহা মানৰ অহা মানলৈ ভালকে দিব লাগিব।
হয়।
মানে মই অভিজ্ঞতা টো পালো পালোঁ যে কেনেকে কি হয় কেনেকেে কি নহয়।
সেইবিলাক মানে এনে মই। সেই অনলাইন কৰি এই। সেই আছাম পুলিচত অনলাইন কৰিছোঁ। তাৰ পাছত ফৰেষ্টৰ ও অনলাইন কৰিছো। আৰু এইবাৰ মই মানে ডি এল এড কৰিম বুলি ভাবিছিলোঁ। অলপ মানে পইচা লাগিব ন। সেইকাৰণে ভাবিলো আৰু সেইকাৰণে ভাবিলো এই বছৰ নকৰো আহা বছৰলৈ মানে ভালকে প্ৰিপাৰেচন কৰিম, মানে ভালকে পঢ়ি শুনি কিনে আহা বছৰ আনিম আৰু।
হয়, এবাৰতেতো সকলোবোৰ নহয় নেক্সট টাইম আপুনি আৰু হেৰি কৰিব টাই। কি কৰিব কি হয় ৰিজাল্টটো।
উম, অকলো কৰিব পৰা নাযায় ন' মই পুলিচটো কৰিলো। ফৰেষ্টোটো কৰিলোঁ তাৰে পাছত নাৰ্চিঙতো কৰিলোঁ।। চব ফালৰ পৰা লোনো লব পাৰিম মই।
এতিয়া পিছে আপোনাৰ ঘৰত কোন কোন আছে?
এতিয়া মানে ঘৰত মই মা নায়ে মায়ে মাৰ কামত। অলপ ব্যস্ত আছে আপোনা সকলো লৰা-ছোৱালী পোৱালি পৰীক্ষা পৰা আহি পিনে পৰীক্ষা আছে নাই নেকি। তাৰপিছত আকৌ, দেউতাই শালত বহি আছে। আৰু মই আৰু ঘৰৰ কাম অলপ কৰি আছো।
হয়',
এনে আপুনি পিছে কি কৰি আছে?
এই মই অলপমান বাহিৰৰ ফালে আহিছোঁ ৰাস্তাৰ ফালে, মানে লাইনটো গ'ল। ইমান দিষ্টাপ আছে সেইকাৰনেটো বাহিৰৰ ফালে অলপমান আহিলোঁ, কিমান আৰু ঘৰৰ ভিতৰতে ফেনৰ বহুত ফেনৰ তলত থাকিলেও মানে ঠাণ্ডা নাপায়, কিবা গৰম গৰম হাৱা আহি থাকে দেখোন। সেইকাৰণে অলপ বাহিৰৰ ফালে ওলাই আহিলো, বাহিৰতো একে বতাহ-চতাহ অহা নাই একো। এতিয়া ভাবিছো আৰু ঘৰলৈকে যাওঁ নেকি? মানে তেনেকুৱা বাহিৰৰ ফালে গ'লে বতাহ নাই, ফেনৰ তলত থাকিলে গৰম হাৱা টিঙৰ পৰা, এ' তেনেকুৱা হৈ আছে মানে।
অ', আমাৰ ইয়াতো মানে, সেনেকে লাইনতো অহা যোৱা কৰি আছে।
হয়',
আহা যোৱা কৰি থাকিলে মানে অ', সেনেকে আৰু আমিও মানে দেউতা হলেও মানে স মানিব লাগিব লাইন আহা যোৱা কৰি থাকিব, কাৰণ নাই কষ্ট নকৰিলে কষ্ট নেটত ৰাখিবি চাৰ্জ লাগিব নহয় লাগিব নহয়, কাৰণ ৰাতিটো লাইন নাই মোৰ আন্ধাৰত থাকিব মন নাযায়।
অ', ফেন নচলে নেকি?
ফেন চলে মানে চ' আমাৰ মানে সিমান ডাঙৰ চলাৰ খন সিমান ডাঙৰ নহয়। নহলে মানে এখন ফেন চলে আৰু। চলাই থাকিলে, সেইখন পাঁচ মিনিট মান উতে খায়।
অ', আমাৰো তেনেকুৱা বাৰু চলাৰো নাই আমাৰ। আমাৰ লাইনতে, তাতে আৰু আমাৰ লাইনৰ বিল এ' ইমান দিব লাগে কি আৰু কম আৰু এসপ্তাহৰ ভিতৰত চাৰিশ চাৰিশ ভৰাই থাকিব লাগে।
আপোনাৰ লোকৰ ধৰি লোৱা সেই অষ্টিল হেৰি আছে নেকি চা- চা- চাঙ থকা আছে নেকি?
নাই নাই আমাৰ হেৰি নাই, মানে আগৰ মানে বেলেঞ্চ আছিল। এতিয়া মানে স্মাৰ্ট মিটাৰ লগোৱা হৈছে নে, তাৰে কাৰণে হয়তো আগৰ বেলেঞ্চৰ কাৰনে কিছুমানে আকৌ আগৰ আৰু বেলেঞ্চ থাকিলে এ' মিটাৰত মানে ডাবল বিল আহে, যদি আজি তেৰ টকা আহিছে সেই তাৰে যোনটো আগৰ বেলেঞ্চ আছে, তাৰে পৰা তেৰ টকা আহি পেলাই এনে ছাব্বিশ টকা হৈ যায় দিনটোত তেনেকে আহে। আৰু আমাৰ কেতিয়াবা আমি চাওঁ আমাৰ মানে বিশ টকা পঁচিছ টকা ডেলি সিমান কৰি আমাৰ আহে লাইন। লাইনৰ বিলটো সেইকাৰণে।
ধৰ আপোনালোকৰ কিবা মানে ফাইন কাটা আছে নহ'লে সিমান মানে কিবা আছে মানে সেইকাৰণে ইমান কাটি আছে, আপোনালোকে ওপৰত জনাবচোন।
মানে আগৰ বেলেঞ্চ অলপমান আছিল সেইখিনি জমা দিব লাগিব, তেতিয়া হ'ব বুলি কৈছে এতিয়া মানে তালৈ যোৱা হোৱাই নাই।
উম',
তাতে অলপমান পইচা দিব লাগিব। তেতিয়াহে মানে ভাল হ'ব বুলি কৈছে, এদিন গৈছিল আৰু এদিন যাব লাগিব, জমা দিবলে। এতিয়া নেক্সট আমি শুক্ৰবাৰ মানে আমি ভৰাইছিলোঁ অ', তিনিশ আশী টকা, এতিয়া আৰু মই কালি ভৰাই দিব লগা হ'ল। কিয় বা ইমান আহি থাকে লাইনৰ বিলটো।
উম। আপোনালোকে সোনকালে জনাব। কাৰণ আপোনালোকৰ এনেকে আপোনালোকৰ বহুত যাবটো।
অহ, বহুতটো যাইয়ে। মই দেউতাক কৈছোঁ, দে - দেউতাই কৈছে, 'ৰবা যাম'। এইকেইটা দিন মানে প্ৰব্লেম হৈ আছে নে, তাতে পইচা দিব লাগিব। তেনেকা ক'লে নহ'ব। পইচাটো লৈয়ে যাব লাগিব।
অহ, সেইটো হয় বাৰু।
উম। অহ, এতিয়া কি আপুনি কিবা কাম কৰি আছে নেকি?
কাম অ', মই অলপ ঘৰৰে কাম কৰি আছিলোঁ।
ঠিক আছে দিয়ক, নহ'লে আপুনি কৰি লওক, নেক্সট টাইম আপুনি ফোন কৰিব।
ঠিক আছে মানে হলিও ফোন-
ঠিক আছে, ফোন কৰিব।
উম।